মই বহি আছো তুমি কি কৰি আছা?
এ অ মইও বহি আছো, ফেনটো দি বহি আছো।
অ ৰাতি কি বনাবা?
ৰাতি কিবা কিবি বনাও। চাব লাগিব দালি চালি কিবা আছে নেকি চাব লাগিব ঘৰত।
অ'
তুমি কি বনাবা?
মই মাছ বনাম আলু ভাজি। একেটাই
মই এতিয়া পাকঘৰত যোৱাই নাই। নাই তাৰ পৰা আহিলো কঁটাল ভাঙিলো কঁটাল খালো চোতাল সাৰিলো। কাপোৰ কিনি মেলি থৈ গৈছিলো সেইবিলাক আনি ঘৰত আনিলো।
আহ দাদাক
দাদা মছজিদত গৈছে ন আজান দিলে নামাজ পঢ়িছে।
অ' ছোৱালী
ছোৱালী বহি আছে এতিয়াও পঢ়াত বোৱা নাই।
বাংলৰাপুৰ
ডাঙৰ ল'ৰা ৰানিঙত গৈছে ৰানিং কৰিব।
সৰু ল'ৰা
সৰু ল'ৰা মোৰ ওচৰতেই আছে। ডাঙৰটো ৰানিং কৰি আছে হেৰি এপ্লাই এটা কৰিছিল যে আৰ্মিত। সেইটো কাৰণে ৰাণিং মাৰিব লাগে। আবেলি আৰু যাব লাগে ৰাণিংত।
কি?
কৰি থাকক কিবা দিয়ে ভগবানে। ভগৱানে দিলেহে ক'ব পাৰিম। তোমাৰ ল'ৰাটো কত?
এ দোকান গৈছে ঠাণ্ডা খাবৰ
বণ্টি ঘৰত গৈছিলম, কোমৰা দিলে দুটা, গাখীৰ দিলে। কতাল দিলে এইবিলাক দি দিলে। মোৰ ঘৰত এতিয়া একো নাই কি লৈ যাম আম চাম কিনি লৈ গৈছো এইবিলাক।
কোনটি লাগা হা
গৰ ৰাত অ'
ছোৱালীহঁতে আহিছে জোৱাইহঁত আহিলে। এয়া বাতামাৰী যাব নি তেই সেইটো ঘৰত গৈছিলো। অ' তোমাৰ যে শাহুৰক মাতিছে জাঁৰক মাতিছে, সিহঁতে অহা নাই সিহঁতৰ হাতত পইচা নাই।
উম।
সেহতৰ ঘৰত বোলে চাউলে নাই।
অ'
ত বহি থাকিল হ'ব কাম নকৰিলে কি খাবি।
কাম নকৰিলে তুমি
কি খাবো অ এদিন দুদিন মানুহৰ বেলেগে দিলে। গোটেই কি কি বাৰ লাগে মানুহে দিব। দিয়ে নাই সেইকাৰণে অলপ অলপ খাব লাগে অলপ অলপ থব লাগে।
এদিনৰ খাব লাগিলে, এদিন মাছ ভাত খোৱা আৰু দিনা দাইল ভাত খোৱা। অলপ অলপ থলে পিছদিনা খাব পাৰিবা।
ক সহায় কৰি ন পহৰ যে অলপ সহায় কৰি থ বহুত উপহকাৰ হব।
উম কৰিব আকৌ উওল টাকৈ দিব লাগে। লটা কৰি দিব লাগে। তাকে ই আহ শাঁহৰি যেতিয়া অসুখত পৰিলে তাক এই বাট মাৰি পৰা চাউল। লাবি জাবি সেইবিলাক বহুত দিলে সেই একেদিনে কি খাই শেষ কৰিলে।
আহ
সে গৰত থাকিলে একো চিন্তা নকৰে। এনেই মানুহক দি দিব। এনে
একো ধৰু যো অলপ বহিবাৰ পৰা
সেই এইটো নভাবে যে আমাৰ দেউতা নাই মা নাই কোনে দিবো। সি বাবোবে যে আমাৰ এইবিলাকী মা এইবিলাকে দেউতা সি ভাবিলে থাকিব সিহঁতো নাবাবে।
পাবিলে আৰু এইখিন ক
উম ইয় ভাবিলে দুটা লৰাৰাক দুটা লৰা আধা বিঘা আধা বিঘা দি দিলে তহতে এইটো কৰি ল তহতে কৰি গৈ বৰ ভাত খিনি খা তেতিয়াহে মৰম লাগিলেহেঁতেন বোৱাৰীহঁতক
মানুহৰ লগত কথাাত পাতি কেটহে হোৱদ ন সিবদ ন
সিহতৰ হ'লেহে সিহতে বুজি ছোৱালীটোও হ'ল, আমাৰ ঘৰত নাই। আহিলে, গৈছিলো আনিবলৈ। তাকো দিয়া নাই। সিহঁতে ভাবে যে সিহঁতৰ তুই সঁচা, যেতিয়া নিজৰ গাত হৈ যা তেতিয়াহে গম পোৱা যায় যে হৈ হৈছে।
অ'।
হৈছে।
আহৰি হবৰক নিজৰ হবোৰ
এইয়া দান চাল কৰি থাকে এই দিদিয়ে যে তোক দিলো একমত তাপ দিলো এক মন, তহঁতে পিঠা চিটা খাবি।
দিয়ক মজিত দিয়ক।
দিয় দিয়াতো দিয়ক।
আহ তোমালোকক ভগৱানেই চাব, মানুহে চাব নালাগে।
আ বগ ব চাই লৈ হব।
অ' বেলেগে চাব নালাগে ভগৱানৰ ওপৰত আৰু কি আছে?
অ'।
সেইটো।
সিহঁতেৰক ভৰচা কৰিৰিলে লাব তাহে।
একো লাভ নহব, একো লাভ নহব। গোটেই দিন তোমাক ফটাব পাঁচ দনা কন তোমাৰ ঘৰত ন থাকিলে সেই সহঁতে নকব যে তুমি কিয় কোৱা নাই।
অ পদব নোৱাৰো
উম চিনি পাও মানুহ
সিহঁতৰ সিহঁতৰ কিবা কিবি হলে না সুধিলে মই নাক সুধিলে
উম উম জানো জানো এয়া আনিছা হল যে আনিছা হল তোমাৰ হাজবেণ্ডে গ'ল গড়ৰ পৰা কেৰেলাৰ পৰা আহি নাৰ্ছিঙত মানুহতো এক কাটি লো ছোৱালীটো হলে। নতুন মানুহ মা নাই দেউতা নাই। এটা মানুহ যোৱা নাই ওচৰত।
যাব লাগিছিল ন।
পহৰ গচন আ হৰিওনা।
সেইটো টো অ এইটো আৰু এইয়া ননতি যে আছে
উম
জোৱাৰাৰ বন্তি টো
অহ
সেইয়ওতো যোৱা নাই অ তাক বেমাৰ হলে আকৌ উলটি পৰে আমাৰ বন্তিজনী নে উওলটি প
অ অ অ
অ তুমি আজি আমুক কৰিলা তোমাৰ তুমি তোমাক কালি মই কৰিলো এইটোহে সহায় উওলট প্লত কৰিলেহে সহায় হব সিহঁতে বাবে যে মই অকলে কৰি থাকো
সেয়া ত খালি নিজৰ তাহে
নিজেতো বুজি পাই
নিজৰ ব্যক্তিয়
চিন্ত আৰু বেলেগ নাই
নহয় সিহঁতৰ চিন্তা সিহঁতে কৰে
উম
বেলেগ চিন্তা নকৰে নহয় সহতো
গম পাৱতো ই আলহী গলে সুধিলে মাত কৰিব নহলে চাই থাকিব
খুলি থাকে
ভুলি থাকে ভুলি পাও
আলহী আহিলে ঘৰত মোৰ ঘৰত আলহী আহিলে বাওঁ দাদাৰ গ ত হেলোই হুলিি থাকে
এইবিলাক কৰিলে কি লাভ হব আলহী কি বহি থাকে খাবলৈ
ম বুজ নিজে খেলিব
আহিলেহে গম পাবা চালেহে গম পাবা যে সিহঁতে ক'ত আছে আমাৰ ভন্টিজনী ক'ত আছে আহিলেহে গম পাবা
সতেয়া ই
উ এ বদমাছ মানুহ মিবিয়াৰ বথমাচ
উম বৰ কেটেই দান আছে চলি আছো অলপ অলপ জুই দিয়ে বহুত সহায় হয়না মৈ দিম
নিদিয়ে নিদিয়ে
উম
এইবিলাক দিলে কি কমি যাব কি কোনে খাব তোৰ লৰাই খাব তোৰ নাতিনে খাব বোৱাৰী হে এজনী হে বোৱাৰী বেলেগৰ ছোৱালী এজনীহে তোৰ নাতিনী নিজৰ অ তোৰ লৰা নিজৰ বোৱাৰীটোহে বেলেগ
উম তাগহা
অ তুমি সময়টো চাবা
অ
দাদা আহিছে না
আহা নাই তালিম দিয়ে যে মজিদত বহি বুহি তোমাৰ ছোৱালী আহিলে
মা অহা নাই
আহা নাই
উম
তুমি আহি গৈ আনিবা
অহ মই যাম
কেতিয়া যাবা
সাতদিন পিছত যাম
কেতিয়া যাবা
সাতদিন পিছত মই
অ
মই যাম মোৰ দাদাই
অ। চাই চাই চাই চাই কথা পাতিবা।
অ।
মইতো ইমান চকুৰে নেদেখো সৰু আখৰে একো নেদেখো।
কি আছো?
অ তুমি চাই থাকিবা কিয় ন চকু মেলি এতিয়াও চাব নোৱাৰো।
মই দেখি আছো।
অ লৰা মাত শুনা যায় আহিলে দোকানৰ পৰা? ঠাণ্ডা নি ঠাণ্ডা খাই আহিছে। তোমাৰ কাৰণে একো অনা নাই?
আনিছে মোৰ অ ৰ ৰ হা বন
ৰাখি দিয়া, অ ৰাখি দিয়া, অ ঠিক আছে। অ।
হে